অ হৈছিল দে
শুনিছে ন?
অ অ কোৱা
তেওঁৰ কি কৰিছে?
এ আছো বহি। ভাত আঞ্জা হল ফেনৰতলত বহি আছো। জ ইমান গৰম।
সেইটো। আজি চাগে মাছৰ টেঙা চেঙা বনাইছে ন?
অ মাছ আনিছে দেউতাই। বনালো নেমু টেঙাৰে বনালো।
আহ ভালে কৰিছে দিয়া।
তুমি মোৰ মানে চাউণ্ডটো ভালকে পাইছা ন? অ নাই মই পাইছো নহয় মানে মই। ফেন চলাইছো যে বোলো ফেনৰ চাউণ্ড যাব নেকি?
অ নাই নাই স্পষ্ট কে আহিছে ধুনীয়া আহিছে।
অ অ কোৱাচোন আজি কি বিষয় মানে ক
তাকে আপোনাৰ আপোনাৰ পৰা মই কিবা কথা প কেইটামান বোলো জানিব পাৰো নেকি এ তাৰমানে ধৰক আমাৰ যি এই অভিভাৱকসকল ন কিছুমান অভিভাৱকে ধৰক ল'ৰা ছোৱালীক খুব বেছি পঢ়া-শুনাতে হক যি কোনো এটা বিষয়ত মানে মানে ইমান প্ৰেচাৰ কৰি পেলাই শিকাব বিচাৰে। সিহঁতক একদম মেণ্টেলি টৰ্চাৰ কৰি পেলাই সেইটোক আপোনাৰ মতে কিমান দূৰ মানে যুক্তিপূৰ্ণ কথা ভাবে?
নাই নাই সেইটো যুক্তিসন্মত নহয়। কাৰণ কিয় জানা এতিয়াৰ ল'ৰা ছোৱালীৰ মানে মাইণ্ডচছেটটো অলপ বেলেগ।
উম।
আগৰ দৰে নহয়। আগৰ মানে, কি আছিল আমাৰ দিনত মানে কেনেকুৱা আছিল দাবী ধমি দিলেও আমি সেইটো খুব মানে নৰ্মেল। বাবে লৈছিলো আৰু এতিয়াৰ ল'ৰা ছোৱালী অ ভয় খাইছিলো এতিয়া ল'ৰা ছোৱালী সেইটো নৰ্মেল ভাৱে নলয়। সেইটো সেইটো সিহঁত তাত ট্ৰমা হোৱা যেন পাই গম পাইছা তুমি যদি ডেইলি প্ৰেচাৰ দিয়া বা গালি গালাজ দি পঢ়াব খোজা মানে অলপ মানে সিহঁতে এটা ট্ৰমা হৈ যোৱাৰ দৰে হয়।
উম উম।
আৰু তেতিয়া তোমাৰ কিবা এটা মনতে জেদ ভাৱ আহে মানে এনেই বহি থাকিব লাগা হলে, কিন্তু মানে ভি ভিতৰি ভিতৰি ধৰা মাক দেউতাকক অলপ মানে বেয়া পোৱাৰ দৰে হয়।
অ বেয়া পোৱা কি জানি মোক বেয়াই পায় নেকি মা পাপা এনেকুৱা টাইপ আৰু
অ সেনেকুৱা সেইকাৰণে মানে মোক এনেকে কয়। আমি মানে ভাল ভাল দেখে সিহঁতে আজিকালি চবতে এই যে তোমাৰ ভিডিঅ' বিলাকত
উম।
ধুনীয়া ধুনীয়া বস্তু দেখে ন ইহতে বেছি বেয়াতো নেদেখে ন।
অ
আগতে কিন্তু আমি সেনেকে নেদেখিছিলো যে একো আমিতো টিভি ধৰা চাবই নাপাইছিলো। টিভি ৰেডিঅ' শুনিছিলো আৰু আমি ৰেডিঅ' শুনিছিলো। হয় নে নহয় আৰু তাৰপিছটো মবাইল নেচাইছিলোয়ে।
অ।
সেনেকুৱা আগতে ধৰা আমি যদি দালি ভাত নাখাও বুলি কওঁ মাহঁতে এক ধমকি দিব পতা পত মানে ভাত উঠিবই লাগিব তুমি, কিন্তু এতিয়া যদি তুমি ভাত খোৱাৰ সময়ত ধমকি দিবা তুমি ভাত নাখাব এ কান্দি কাটি পুৰা মানে অ অ সেনেকুৱাই সেইটোয়ে মানে, এতিয়া মানে কি জানা এতিয়া মানে ল'ৰা -ছোৱালীক ডাঙৰ কৰোতে বহুত মা মাক- দেউতাকে অলপ মান ভাবি -চিন্তি কথা কোৱা আৰু খুব মৰম বুজনি দি পেলাই মানে পঢ়াবও লাগে আৰু এনকে প্ৰেছাৰ দিব নালাগে মই ভাবো।
অ হয় দিয়ক, মোৰো আপোনাৰ সৈতে একমত বাৰু মই। বহুত পেৰেন্টচক দেখা পাও মানে, আমাৰ স্কুলত আছে আপোনাৰ এজন গাৰ্জেন মানে লেখত লবলগীয়া আৰু, ল'ৰাটোৱে পৰি ক্ষা দি গৈ নাপায় ঘৰ একদম ফোন কৰিব, টিচাৰক চাবজেক ৱাইজ টিচাৰক ফোন কৰিব আজি সি গোটেই খিনি লিখিছে নে মেম, আ লিখি আছিল নে আপোনালোকে অকমান ল লক্ষ্য কৰিছিল নে লেজি কৰিছিল নেকি? যদিহে কোনোবা এজন টিচৰে কলে, অ সি অকমান শ্ল কৰিছিল, দুই- চাৰিটা কুৱেচন পাৰা নাই আমাক সুধিছে, সেনেকে যদি ক'লে ল'ৰাটোক গৈ ঘৰৰ পাই মানে ইউনিফৰ্মটো খুলিছে নে নাই খোলা সেইটো হিচাপ নাই আৰু। একদম লাগি যায় আৰু অ এতিয়া ক্লাছ মানে এতিয়া সি ফৰ পাইছে দেই, তাৰপিছত তাকে আমি মানে টিচাৰ সক কলে আলোচনা কৰো, ইমান যে তাক টৰ্চাৰ কৰা বুলিয়ে কওঁ নিজৰ মাক হলেও লৰা অ তাৰপিছত মানে, তাৰ প্ৰতি মানে দয়া, মমতা নোহোৱা হৈ গৈছে আৰু অ কল পঢ়া পঢ়া পঢ়া।
উম মাকে মানে কি ভাবে জানা, অ মানে মাক কৰ মনটো কেনেকুৱা জানা, কাষৰ ঘৰৰ যদি ল'ৰাটো চোকা মানে তুমিও হ'ব লাগিব, এতিয়া চোৱা চব ল'ৰা- ছোৱালী একে হব পাৰে জানো? তেনেহলে চবে যদি একে হব পাৰিলে হয় গোটেই টপাৰ হ'ল হয়। সেইটো মাক কে বুজিব লাগে, মাকটো ডাঙৰ সি সিটো কিমান কষ্ট পাই আছে ন ইয়াৰ মাথাটো যিমান ঢুকি পাব ঢুকি পাব সিমান কৰিব। এতিয়া যোৱা তোমাৰ ছোৱালী জনী সৰুৱে আছে, মোৰ বাৰু ডাঙৰ কৰিলোৱে মই একদম, এতিয়া ধৰা এম এ পাছে হব অহা বছৰ, ত' আমি মানে বেছি অভিজ্ঞ হৈছো অ এতিয়া উম অ মানে আ আমাৰো কেনেকুৱা আছিল মইয়ো কিন্তু দে এইটো এটা কিবা এটা আছে ফাৰ্ষ্ট যেতিয়া মাক হোৱা যায় ন অ এ তেতিয়া মানে কি হয় ল'ৰা -ছোৱালীৰ মানে পঢ়াৰ ক্ষেত্ৰত মাকৰ লৰা হেৰিটো বেছি হয়। যে বেছি ধাক কে মানে এটা সময়ত মোৰো হৈছিল, মই ন নোহোৱা বুলি নকওঁ দেই। মানে মই গৈ পেলাই সুধো তোমাৰ লগত ওৱানৰ পৰা টেন ৰোল নাম্বাৰৰ ছোৱালীখিনিৰ মই নম্বৰ সুধো সিহঁতে পাৰিলো তুমি কিয় নোৱাৰিলা?
হে, তাৰপিছত তোমাৰ কিয় কম আহিল সিহঁতৰ নাই টি আহিল, তোমাৰ কিয় এইটি আহিল, মই মানে প্ৰশ্ন কৰো তাই মোক অলপ ভয় কৰিছিল আৰু। তেতিয়া, তাৰপিছত মই আ আকৌ বুজাও, বুজাই পেলাই পঢ়াও মা তুমি পঢ়িবা দেই, সেনেকে এনেকে বুজাও আৰু তাৰ পিছত। তাৰপিছত মানে মই নিজকে অলপ মানে ধৰা ভাবিলো যে মই এনেকে তাই হয়তো ভয় খাব ইতিয়া।
অহ।
খাই মোক একো নোকোৱা হ'ব, ফাৰ্ষ্ট এবছৰ, দুবছৰ মোৰো অলপ সেনেকুৱা ভাৱ আহিছিল তাৰপিছত মই নিজে মানে নিজকে মানে বুজনি দিলো যে তাইতো চবৰে সিহঁতৰ সমান হ'ব নোৱাৰিবও পাৰে ন। তাৰ পিছত মই আৰু নাই যি পঢ়িছা ধুনীয়াকে লিখিবা খালি। উম আৰু কেতিয়াবা সেই সেনেকে যেতিয়াৰ পৰা কোৱা হলো ন তেতিয়া তাইহে উল্টা চিন্তা কৰে যে মোৰ পৰীক্ষা বেয়া হল বুলি।
অ সেইয়া চাওকচোন বাৰু।
যেতিয়া প্ৰেচাৰটো কমাই দিলো
উম।
মানে তেতিয়া তাই নিজে চিন্তা কৰে যে মই ভালকে পঢ়িব লাগিব। মই নকওঁ, হ'ব তোমাৰ তোমাৰ মতে যদি পঢ়িছা মই এবাৰ ৰিভিজন লৈ লওঁ। ত' মই ৰিভিজন ল'লে মানে মই চেটিছফাইড আৰু যে এইখিনি পাব আৰু নম্বৰ। তাৰপিছত কে কে কেতিয়াবা তাতকৈ তাই বেছি পাই যায় মানে ধৰা তোমাৰ কিছুমান প্ৰশ্ন উত্তৰ অকস্মান পাহৰিলেও মনত আহে লিখি মানে তেতিয়াৰ পৰা মই গম পালো যে ল'ৰা- ছোৱালীক প্ৰেছাৰ দিব নালাগে।
হয়তো প্ৰেছাৰ মাক -দেউতাক হিচাপে এটা দায়িত্ব থাকে এবাৰ দুবাৰ
খালি তুমি গাইড কৰিব লাগে, পে প্ৰেছাৰ দিব নালাগে তুমি গাইড কৰিব লাগে তাই যেতিয়া পঢ়িব সময়ত বহিব এইটো কৰিলা এইটো দিছিলা নেক এনেকে মানে সুধি গুচি, তুমি তাইক গাইড কৰিব লাগিব। তুমি ধৰা তাই পঢ়ি আছে, তুমি যে টিভি চাই থাকিবা সেনেকোৱা নহয়। উম, অ সেনেকুৱা নাই তাই যদি পঢ়ি আছে তুমি তুমিও এখন কাষত কিতাপ চাই থাকা।
অহ।
তেতিয়া তাই ভাবিব মাও পঢ়ি আছে, সেনেকুৱা দায়িত ত্ব, সেনেকে মানে আমাৰ দে আমাক দেখি সিহঁতে শিকে ন, মই যদি মোবাইল চাও টিভি চাই থাকো বা মই আনৰ লগত যদি লেকচাৰ মাৰি থাকো কেনেকে পঢ়িব।
কেনেকে পঢ়িব?
অ
তাকে সৰুতে সেনেকুৱাই কৰিম দিয়ক ময়ো, এই সৰুতে মানে মই ভাবো আৰু সৰুতে চাগে কি বেছি বেছি প্ৰেছাৰ দিলে আপোনাৰ ডাঙৰলৈকে সিহঁতে পঢ়া বস্তুটোৰ প্ৰতি সিহঁতৰ মানে কিবা এটা অ একদম মানে একদম ঘৃণা ভাৱ আ আহিব এই পঢ়া খালি পঢ়া ন।
আহিব অ আহিব আৰু তুমি চোৱা, মই কেনেকুৱা কৰিছিলো জানা মই মানে টিভি চিভি বন্ধ কৰি নিদো তো। মই ধৰা তাইক দু ঘণ্টা ধুনীয়াকে পঢ়া মাঁ তাৰপিছত টিভি চাবা দেই বুলি কৈ থৈ দিওঁ। চাব দিওঁ লাগে তাই কালি পৰীক্ষাই নাথাকক কিয়। তাই কাৰণ কি দুঘন্টা পঢ়িলে নহয় ধুনীয়াকে। মোৰ মানে মই যিটো কাম কৈছিলো তাই কৰিলে ন। অ তাৰপিছত মই টিভি চাব দিওঁ আৰু চাই লয় টিভি। আনকি মোৰ ছোৱালী মেট্ৰিক পৰী ক্ষাৰ সময়তো টিভি চাইছে। কিছুমানৰ মোক ক কোৱা শুনিছো মাক বিলাকে কৈছে তিনিমাহ আগৰ পৰা বোলে ৰিচাৰ্জ নভৰাই। অঁ, অঁ মোৰ মানে লগৰ এজনী আছিল তিনিজনী ছোৱালী মাক মানে এনেকুৱাই প্ৰেছাৰাইজ কৰে জীয়েকক। মোক কয় আপোনালোকৰ টিভি চিভি চব চাই। মই বোলো অ চাই কিয় নাচাই ইহঁতৰ মাইণ্ডটো ফ্ৰেছো হ'ব লাগিব ন।
অ ফ্ৰেছো হব লাগিব, চব বস্তু সমানে গৈ থাকিব।
হায় ছেকেণ্ডাৰী পৰীক্ষাৰ সময়তো, মেট্ৰিক তেটো টিভি চাব তোমাৰ মোৰ মোবাইলটো তেতিয়াতো তাৰো নিজা মোবাইল নাছিলে। অহ, মোৰ- মোৰ মোবাইলত চাব আৰু সেনেকুৱা মই এতিয়া বাবুকো কৰো সি মোক কৈ লয় মাঁ মই এইখিনি গোটেই কমপ্লিট কৰিম তাৰ পিছত কিন্তু মই
অহ, তেন্তে মাইনা যেতিয়া ভাল হ'ল ন' আপোনাৰ বাবুৰ কাৰণে চিন্তাই নাই।
অহ, মানে তুমি সেইটোয়ে কৰিবা যাতে তাক খং তাইক খং ৰাগ কৰিবা দেউতাকেও। সেনেকুৱা নকৰিবা তোমালোকে কবা হ'ব তুমি এইখিনি লিখি দিয়াচোন এইখিনি মানে ৰিভিজন পূৰা কৰি দিয়, মই তোমাক অলমান ফুৰাই লৈ আহিম।
তাকে দেউতাকে একদমেই নকৰে বাৰু খং ৰাগ। মোৰ উঠে খং জানে নে? এতিয়া আপুনি
দেউতাকে কি কয় জানা মেট্ৰিক পৰীক্ষাৰ সময়ত দেউতাকে কি কয় হ'ব মা আৰু নপঢ়িবা হ'ব যোৱা -যোৱা সেনেকে কয় দেউতাকে। অহ মানে ভাবে কি বহুত পঢ়ি আছে মানে হেৰি হৈ যাব যে পিছত মানে কি মাথাত চব লড ল'ব নোৱাৰা হৈ যা ব বেছি হ'লে। উম -উম কিন্তু আপ আমাৰ মানে মাকৰ মনতটো বুলি কৈছো কিন্তু এতিয়া মাকৰ মন হলেও মানে আমি নিজেও এসময়ত শিক্ষাৰ্থী আছিলো বুলি ভাবি
আছিলো অহ সেইটোৱে -সেইটোৱে।
আমিও আছিলো ন' আমিওতো পঢ়া টান পাইছিলো। পাইছিলা নে নাই?
অ', পাইছিলো বাহ।
সেই বস্তুটো আমি নিজকে তাতে সেই সিহঁতৰ জাগাত ৰাখিব লাগিব।
ৰাখিব লাগিব।
আৰু ধৰা কোনোবা লগৰীয়া খেলিব- চেলিব গলে তোৰ কি কৰিব মনটো অলপ যাবও ন',।
অহ, যাব। সেইটোৱে আজি ভাল কথা এটাই শিকিলো দিয়ক আপোনাৰ পৰা।
খেলি আহা মনটো ভাল লাগি থাকিলে নেনাই ফূৰ্তি লাগি থাকাৰ সময়ত তাৰ পঢ়াখিনি জল্দি মনত আহিব। কিন্তু যদি তোমাৰ ভয়ত থাকে নহয় তেতিয়া তাই নপঢ়িব। মানে কিছুমান ল'ৰা -ছোৱালীক চাবাচোন ভয়ত থাকিলে যে কিবা এটা মুখস্থ থাকিলেও যেতিয়া তুমি সুধা ক'ব নোৱাৰে। অহ, এইটোৱে মানে ভয়ত থাকে ন'তুমি যদি আৰু কোৱাচোন বুলি এনেকে জোৰত যদি কোৱা মানে যিখিনি মনত আছিলে সেইখিনিও নোৱাৰে।
সেনেকুৱা মানে সেইটোয়ে মানে এতিয়া তুমি পাৰিবা তোমালোকেতো তিচাৰে হয় তোমালোকেতো জানাই তোমালোকক ট্ৰেইনিংও দিছে।
অহ, দিছে।
উম, ট্ৰেনিংততো শিকাই ন 'যে ল'ৰা - ছোৱালী এনেকে অলপ স্পেচ দিবা আৰু খোৱা বস্তু মানে তোমাৰ ধৰা বিশেষকে পৰীক্ষাৰ সময়ত তুমি সিহঁত তত মানে বেছিকে মাছ -মাংস নিদি পেলাই তোমাৰ ফল ফল - মূল বুট- মুগ ভিজোৱা ভিজাই অহ ধুনিয়া কোমলকে ৰুটি বনাই মানে তৰ্কা টাইপৰ যে ডাল বিলাক বনাই সেইবিলাক খানা খোৱাবা। ফল খোৱাবা তেতিয়া মানে খুব মানে সিহঁতৰ এলাহ ভাৱটো নাহে পঢ়াত।
নাহে আৰু অহ।
যদি তোমাৰ হেভি কে মাংস খালে মাছ- ভাত খালে মানে টোপনি ধৰে নহ তেতিয়া উম কিছুমান লৰা- ছোৱালী চাবাচোন কিতাপ খন টোপনি আহে।
টোপনি আহে হয় দিয়ক।
এতিয়া বাৰু তাই সৰু আছিলে এতিয়া তাইকো ৰাতি তুমি দেৰিলে পঢ়াব নোৱাৰাই।
অহ, নোৱাৰো।
এতিয়া তুমি তাইক আবেলিয়ে পঢ়াব লাগিব।
তাকে।
আৰু ৰাতিপুৱা তোমাৰ টাইমে নিমিলে পঢ়া।
টাইমে নিমিলে অ আজিকালি ল'ৰা ছোৱালী সেইটো এটা আৰু। তেনে সেনেকুৱাই কৰিম দিয়ক নহলে ন।
উম মানে জেণ্টেল পেৰেন্টিং বুলি কলে মই ভাবো সেইখিনিয়ে। এতিয়া কিছুমান মাক বাপেকৰ মতে কি জানা নম্বৰৰ পিছত দৌৰে সদায়। তোমাৰ ছোৱালী বেলেগ অ বেলেগ ফালেদি। স্মাৰ্ট হ'ব লাগিব ন তাই।
অ সেইটোৱে?
অকল নম্বৰ কেইটা লৈ টপাৰ হৈ পেলাই থাকে। থাকিলে কি হ'ব সিহঁতে ডিপ্ৰেশচনত যে আজি তোমাৰ। কটাত যিমান এডমিশন লয় ইঞ্জিনিয়াৰিং কলেজ কিমান মান মাক বাপেকৰ প্ৰেছাৰত আপোনাৰ। হত্যা কৰিব লগা হয়।
হয়তটো এতিয়া যোৱাকালি এটা নিউজ পালো সেইটো আপোনাৰ বাষষ্ঠি জন। চিকিৎসক আপোনাৰ হেৰি কৰিছে আপুনি পাইছে চাগে।